কি ক
এয়া জলপান খাবলৈ লৈছো। তুমি কি কৰিছা?
মই এইয়া বহি আছোঁ।
অ, ভাত।
জলপান কিহেৰে খাইছা?
জলপান দৈ গাখীয়ে এয়া গাখীৰে।
অহ, মই ভাত বনালো বাৰু খোৱা নাই।
বনালা?
ভাত দালি ভাতকেৰেলা আলু পিটিকা।
অ, কাচকল নাই ভজা নেকি?
কাচকল নাই ভজা।
হেৰিয়ে দু-দুলুয়ে শেৱালিয়ে যিদম হেৰি বুটলি নিছে।
উম। হেৰি গম পাইছোঁ এতিয়া।
উম,
তোমাৰ ববায়ো কৈ আছিলে মই বোলো নাখাওঁ দেই।
উম,
মোৰ ভয় লাগে
এই মুচিটো গুচাই দিবলৈ ক'ব লাগিছিল
বোবা আছে পিছফালেকে আছে।
মুচিটো বনাম
উম, হেৰি ছোৱালী গ'ল?
গল মিটিং আছে আজি। বিদায় নাচ স্কুলতে আছে আশ্চৰ্যজনী বিয়াখন
তোমালোকো যাবা তুমিও যাবা নে কি?
নাযাওঁ
অ', ভাত
বনাও
কিহেৰে বনাবা?
মুচিয়ে বনাম, আজি
অ', কি অ', কিহৰ মুচি? কিহৰ মুচি?
উম, কঁঠালৰ মুচি।
অ',
ৰ'দ দিছে।
তাৰ, সঁচাকে ৰ'দটো বাই বাহিৰলৈ ওলাবলৈ মন যোৱা নাই।
উম, ৰ'দ দিলেও অশান্তি বৰষুন দিলেও অ', আমাৰ আম কেইটামান আছে, আমাৰ আমাৰ আম কেইটামান আছে বোলো খাম।
খাব পাৰি ন' উম,
গোটেইসোপা
গোটেইসোপাকে মাতিলে নাটিব। গোটেই হোপাকে মাতিলে নাতিব নহয়।
নাতে অ'
হেৰি নহয় আম যুছ বনাই খোৱাব পাৰি নহয়।
এইবোৰ ভাল নালাগে খাই।
মই খাই পোৱা নাই, জানো
ভাল নালাগে নেকি?
গাখীৰ চাখীৰ এইবিলক আইচ চাইচ দি পিনি বনায় খাই। মই খাই পোৱা নাই আজিলৈকে বাৰু দেই।
উম
চব এনেকে খাই চোবাই খাই ভাল লাগে।
অ'
মেংগ' চে'ক।
এতিয়া মই সেই ডাঙ বা ভাগ সেই মেখেলাখন চিলাই ৰাখিছোঁ। তাৰ পৰা মোৰ আকৌ সেই হুত দিয়া কাপো-যো, সেইযোৰ চিলাম।
গধু, এতিয়া এইযো চিলাম।
চিলোৱা চিলোৱা, এনে থাকি লাভ নাই।
এতিয়া মোহে
উম।
এইয়া এনেকুৱা হেইয়া বা গোলপীয়া ৰঙ গুলি আছে
গুলি নাই নহয়। ক'লা আও বগাহে আছে।
অ'। নহয় মই এনেকুৱা ইটো কালা আছে। সেইয়া এইটো নিলা ফুলটো ৰঙ ফুল টো ৰঙা আছে বাৱ।
অ'।
উম উম।
এ বগাইও চিলাব পা হ'ব।
এ ভাল মান হ'ব । চাই লওঁ।
অ'।
সি ক'ত কাম কৰিবলে গৈছে?
সেই লেটেকুগুৰি থান।
মাধৱদেৱ থান ওচত।
গাখীৰ চাহ একাপ খাবা?
অ'। গাখীৰ চাহ নহয় খাম, লাল চাহ হ'লে নাখাওঁ। গাখীৰ চাহ হ'লে খাম, লাল চাহ হ'লেহে নেখাওঁ।
অ' অ'।
তুমি? এ আমাৰ কাষ ঘ বোৱাৰীজনী।
ন ছোৱালী।
ন ছোৱালী অ। আমাৰ কাষ ঘ বোৱাৰী এজনী কি হ'ল জানো, ভিতৰৰ পৰা ওলোৱাই নাই, এতিয়াহে দেখিছো চেহেৰাটো।
ন ছোৱালী যে।
অ' ন ছোৱালী সেইটো হয় বাও।
যে। চবৰে লগতে অকমান আলোচনা ষ্টেণ্ডাৰ্ড হৈছো আৱ অকমান যেনিবা।
হোৱা হোৱা। সেইয় নিচিনাকে।
অকমান -ইলত কব যানিছোনে? অকমান ষ্টাইলত কব যা-ছোনে?
জানিছা জানিছা। টাইম টেবুল টো ৰাখিবা।
টাইম টেবুল মেনেজ কৰি আছ।
ষ্টেণ্ডাৰ্ড হলে নহ'ব, টাইম টেবুলটো মেনেজ অ, টাইম টেবুল টো মেনেজ কৰিব জানিব লাগিব।
উম। মেনেজ হৈয়ে আছে আমা।
উম
উম কৰি আছো টাইম টেবুল মেজ
টাইম মতে কাম কৰিব লাগিব
উম চত কয় নহয় বোলে সেই সময়ৰ টিকনি আগফালে
উম
সেইটোৱে হৈছে আউ তেও জানে
যাম যাম ক'বা
উম চুপা চুপি তাৰ পিছত ককা দেউত এ
যোৱাতে আছো আৰু টিকেট কাটিলেই হ'ল
অ
গধূলি গলে ভাল হ'ব
অ উম
বিকিয়ালেহে যাবি
পাঁচটা বজাত পা সাতটা বজাত সেইকন টাইমতহে ভাল লাগে
উম চুপা চুপি এতিয়া তাত চুপা চুপিৰ পিছত সেই আহি আছে ককা দেউতা নাতি হাতী
উম এই বিপি আছে মানে নাঙটোতে ভাঙ
অ
তো এইটো ইয়া সেইটোহে
সেইখন হেনো বেছি হেৰি নচলে বেছি দিন নাচাই
অ বন্ধ হৈ যাব
বন্ধ হৈ যাব অ
তে তেতিয়াহ'লে ইনত টিকেট আছে যদি চাব লবাচোন দাদাহঁতক
অ অ ইচ কছ চাম হেৰিয়াত চাম বুলি কৈছো
অ চাব পাৰি সেইয়তো চাব পাই
অ তোমাৰ এতিয়া কিমান হ'ল
কিহৰ
চাৰি নে পাঁচ
মোৰ এতিয়া পাঁচ
অহ হৈ গ'ল তেতিয়া
কালি পাহে
গম পাইছো কালি পা হৈ গ'ল আৰু
অ
উ মোৰ আজিহে হেৰিহে হৈছেহে কালিৰ পা চাৰি
কালিৰ পা আজিলেকে
উম
উম
মই পিছত কালি ৰাতি পাতিব নোৱাৰিলো নহয়
অ এদিনতে পাছ নে এনে হেই
হ'লেই কৰে পাঁচ বা মান
উম
কি আছে?
না কোৱ নি, নহয় নাই কোৱা নেকি? অ, কেলে সময় যোৱা সময়ো যোৱা, সেইদিনাখন মিটিং আছিলে বাবা নগলে হ'ব লাগিব।
অ, গম নাপাওঁ তেতিয়া হ'লে।
অ, তাৰপা সি এশ টকাকে, মানে সকাম পাতিব নোৱাৰে যে।
অহ,
সেইকাৰণে সৰায়, ভাগেকে দি থব পৰহিল, লে সুধিবাচোন সেয়া উম, সুধিবাচোন।
অ, গম ববাই তেতিয়াহ'লে গম নাপায়, মই আমিও গ'ম মই এতিয়াহে শুনিছো।
অ,
মোৰ বাহিৰ হ'ব লাগে, বাৰু বাহিৰ নহ'লে পাৰিম।
উম, এশ টকাকে বুলি কৈছে, জানো যাম চাগে, জানো এই আকৌ, হেই নহয়। নামঘৰ ভাঙিয়ে থৈছে, এতিয়া মানুহ সৰহকে যাব পাৰিনে, নোৱাৰিয়ে।
সেইটোও হয়।
এনেও অইন, খেলৰ নাম মাতে। আমাৰ খালাৰ মানে, মানুহ আমা খালা মানুহ কি ইমান ৰুদ দিলে পবা। মই আকৌ সেই, স্কুলৰ-স্কুলও পঠিয়াব লাগিব সেয়া।
উম, আৰু ল'ৰা-ছোৱালী-চোয়ালীয়া ওপৰত সেই টিং- চিং নাই।
বাইদেউ হেৰি পিতাই, হেৰি সতা, ইছত হে।
অ, সাতাইছত হে। আকৌ দশ দিন আছে বুলি ক'লে, দশ দিন আছে বুলি ক'লে।
বুলি।
আজি আজি যাম বুলি কৈছিলে, যাবা নি?
তাকেহে, জানো পাই।
আবেলিকে, চোৱা- আবেলি
উম,
গৈছিলা মানে, কাইলৈ পঢ়ি কাইলৈ পঢ়িলে মানেটো, কাইলৈ পঢ়লে মানে মই যাব নোৱাৰো বাহিৰলৈ, মনটো গ'লে যায়, যদি আজিয়ে যাওঁ আকৌ।
অ, অ,
আবেলিকে চাৰিটা, পাঁচটামান বজাত।
আজিকালিয়ে নো, সন্ধিয়া হ'লে নো চাৰে ছটা, সাতটা বাজি
অ, অ, অ, সেই ফুল কৰিলো।
অ,
পৰা বোলে হেৰি নহয়, নহয়, সাতাইছ হতহে। এনেই কৈছো, এনেকে কৈছে। মই ভাবিছো দেই, মই সেইদিনা হিচাপ কৰোতে মানে। আমাৰ এহেঁতি ওলাই আহিব আৰু তাৰপিছতহে ৰিটিই মানে।
উম। তে হে।
বজালও যাব লাগিছিলে।
অ আজি মংগলবাৰ নহয়।
মংগলবাৰ অ।
গৰমত দেখোন ফেনত অলপ তহিবলে মন নাযায়।
উম, বাহিৰলে ওলাই আহিলে ভো ভোকে ধৰিব।
উম।
বহি আছো আও আগফালে কে আও কিনো কৰিবা আও। অকলশৰীয়া মানুহ।
উম। আহিলা এপাক?
উম।
উম।
ফোন এটা কৰিবা?
হম? ফোন কৰিবলে নাই আও।
ফোন কৰিলে হে, অও।
ফোন কৰিবলে নাই আও আহি আহাই যদি খোৱা।
অ হ'ব গৈছোৱেই।
অ হব অ।
উম।